অ হেল্ল' কোৱা উম শুনিছো কোৱা অ কি কৰি আছ এ আমাৰ মই তোমাৰ আনিছোঁ
অ অ অ অ বাকী ভাত পানী খালা
উম খালো খা উ খবৰ কোৱা
অ ম মইয়ো খালো বাৰু দেই অ মোৰ খবৰ ভালেই বাৰু দেই তোমাৰ কেনেকুৱা খবৰ খাতি কোৱাচোন
অ অ
ভালেই ভালেই
অ তাকে তোমাৰ খেতি বাতি
অ
লাগি আছে
অ খেতি বাতি লাগি আছে বাৰু দেই লাগি আছে খেতি বাতি হৈ আছে বাৰু তাকে মই সেই তোমালে। ফোন কৰিলো মানে কথা এটা আলোচনা কৰিম বুলি ভাবিছিলো গম পাইছা নাই আ
তা পৰা কোৱা
অ এ' এতিয়া মানে তোমাৰ কি হৈছে আমাৰ- পানী প্ৰদূৰণটো খুব অত্যাধিক পৰিমাণে হৈ আছে গম পাইছা নাই? এতিয়া তোমাৰ মানুহ বিলাকে কি কৰিছে তোমাৰ- উম' মানে তোমাৰ পানীৰ অপচয়টো বেছিকে কৰি আছে গম পাইছানে।
হয়-হয়।
ধৰি লোৱা, আমাৰ গ্ৰাম্যাঞ্চলত ধৰি লোৱা, এতিয়া পানীৰ পৰিমাণতটো বাঢ়ি আছে ন' মানে- আমাৰতো ইয়াত একো প্ৰব্লেম হোৱা নাই, পানী একো অসুবিধা হোৱা নাই, সেইকাৰণে মানুহবিলাকে মানে কি কৰিছে এতিয়া এই পানীটো যিমান পাৰে সিমান অপচয় কৰি আছে। ধৰি লোৱা, এতিয়া আমাৰ যেনিবা ধৰি লোৱা গা ধোৱাৰ কথা কলো দেই। গা ধুওতে যদি আমাৰ হয়তো এক বাল্টিং পানী লাগে, তেনেহ'লে মানুহবিলাকে- কি কৰে এনেই ফুৰ্টিতে কি কৰে এক বাল্টিঙত ঠাইত মানে তোমাৰ দুই, তিনি, দুই বাল্টিং, তিনি বাল্টিং- পানী ব্যৱহাৰ কৰিলে। যাৰ ফলত কি হৈছে পানীটো অপচয় হৈছে গম পাইছা নাই। এতিয়া কথা এটা তুমিও জানা যে মইয়ো জানো বা সকলোৱে জানে যে আমাৰ- পৃথিৱীখনত মানে ছেভেন্টি পাৰ্চেণ্টে পানী আছে হয়, নহয় কিন্তু- তোমাৰ সেই তাৰেটো তোমাৰ টুৱেণ্টি নাইন পাৰ্চেণ্ট বা থাৰ্টি পাৰ্চেণ্টহে আমাৰ ধৰি লোৱা ভাল- কে বা ব্যৱহাৰ কৰিব পৰা পানী আছে হয় নহয়।
হয়-হয়, নিশ্চিতভাৱে হয়, নিশ্চিতভাৱে হয়।
অঁ', -অঁ-অঁ-অঁ', -এতিয়া তোমাৰ সেই ইমান খিনিহে তোমাৰ ভাল পানী আছে। কিন্তু তোমাৰ কি হয় মানুহবিলাকে সেই কথাটো বুজি নাপায় মানুহবিলাকে - তোমাৰ যিমান হেৰি কৰে মানে যিমান পাৰে আৰু - কিমান তোমাৰ পানীৰো ব্যয়ৱহাৰ কৰি থাকে গম পাইছা নাই। এতিয়া আমি সেই পানীবিলাক আচলতে - সংৰক্ষণ কৰিব লাগিব গম পাইছা নাই, আৰু আচলতে আমি পানী খিনি কিয় সংৰক্ষণ - কৰিব লাগিব সেইটোও জানিব লাগিব, গম পাইছানে। এতিয়া আমি আমাক যদি কোনোবাই সোধে বোলে অঁহ', - পানী কিয় সংৰক্ষণ কৰিব লাগে পানী সংৰক্ষণৰ কি প্ৰয়োজন আছে? এনেকে বুলি যদি কয় আমি ক'ব পাৰিব লাগিব। হয় নহয় কথাবিলাক। যে অঁহ', -এতিয়া তোমাৰ অঁ' এতিয়া তোমাৰ কি হৈছে - যে আমাৰ যিখিনি বিশুদ্ধ পানী বা তোমাৰ যিখিনি খাব পৰা পানী - এই তাৰ মানে পৰিমাণটো একেবাৰে সীমিত গম পাইছা নাই। আমাৰ মানে বহুত কম আছে, মানে আমাৰ - ব্যবহাৰ কৰিব পৰা পানীৰ পৰিমাণটো খুব কম গম পাইছা নে নাই, আমি সেইখিনি হে ব্যৱহাৰ- কৰিব পাৰো। গতিকে আমি তাৰ কাৰণে আমাৰ পানী সংৰক্ষণ- কৰাৰ প্ৰয়োজনীয়তা আছে গম পাইছা নাই। আমি-আমি যদি ইমান বেছি- কি পৰিমাণে পানী ব্যৱহাৰ কৰি থাকো তেনেহ'লে- কি হয়, কি হ'ব গম পাইছা নাই, আমিতো ধুনীয়াকে চলি যাম গম পাইছা নাই, আমাৰ হৈ যাব কিন্তু - আমাৰ-আমাৰ পিছৰ যিটো প্ৰজন্ম, ধৰি লোৱা আমাৰ ভৱিষ্যতে যি - টো প্ৰজন্ম আহিব, সিহঁতৰ কাৰণেতো পানীৰ সমস্যা দেখা দিব গম পাইছা নে নাই। তোমাৰ - আমিতো অকল নিজৰ কথা চিন্তা কৰিলেই নহ'ব। আমি সেই ভৱিষ্যতৰ কথাও চিন্তা কৰিব লাগিব, ভৱিষ্যতে যিটো প্ৰজন্ম আছে তাৰ কথাও চিন্তা কৰিব লাগিব। আমি তেতিয়া হে আচলতে আমি অঁ' আমি তেতিয়া হে আ - চলতে যিটো পানী হেৰি আছে আমি সেই পানী সংৰক্ষণটো কৰিব পাৰিম। এতিয়া আৰু আমি সেই ভৱিষ্যত - ভৱিষ্যতে তোমাৰ আঁহ', - যিটো প্ৰজন্ম আহিব বা ভৱিষ্যত প্ৰজন্ম বাবে আমি পানী সংৰক্ষণ কৰাতটো আমাৰ দায়িত্ব গম পাইছা নাই। আমি সেইকাৰণে আমাৰ পায় পানীৰ প্ৰয়োজন কৰা মানে পানী সংৰক্ষণ কৰাৰ আমাৰ প্ৰয়োজনীয়তা আছে গম পাইছা? আৰু এটা কথা চাবা আহো আমাৰ তোমাৰ এতিয়া দেশখনত যেনেধৰণে তোমাৰ জনসংখ্যা বৃদ্ধি পাই তাই গৈ আছে গম পাইছা নাই সেই যিমানেই জন সংখ্যা বৃদ্ধি হৈছে সিমানেই এইটো আমাৰ পানীৰ চাহিদা টো বৃদ্ধি হৈ গৈ আছে কথা অঁ কথাটো তুমি মন কৰিছা নাই বাৰু এতিয়া তুমি চাবা অঁ এতিয়া আমি যেতিয়া তোমাৰ পানীৰ ব্যৱহাৰটো খুব বেছিকৈ কৰিম। তেনে হ'লে কি হ'ব তোমাৰ পানীৰ পৰিমাণটো বেছিকে লাগিব ন। বেছিকে ৱেষ্ট হ'ব পানী খিনি গম পাইছা নাই এতিয়া তোমাৰ আমাৰ দেশ দেশখনত তোমাৰ যেতিয়া জনসংখ্যা বা দেশখন বুলি নহয় আমাৰ পৃথিৱীত যেতিয়া জনসংখ্যাৰ পৰিমাণতটো বাঢ়ি বাঢ়ি তেনে হ'লে আমাৰ পানীটো পৰিমণটো মানুহে বেছিকে ব্যৱহাৰ কৰিবলে লব। এতিয়া তাৰ ফলত কি হ'ব আমাৰ পানী পানীৰ যিটো পৰিমাণ সেই পানীৰ পৰিমাণটো কমি কমি গৈ নাথাকিব জানোঁ সেইটো আচলতেই আমাৰ এটা পিছলৈ গৈ এটা ডাঙৰ সমস্যাৰ অঁ মানে সমস্যাৰ সৃষ্টি হ'ব পাৰে অঁ গতিকে আমি সেইটো হিচাপত আমাৰ পানী সংৰক্ষণ কৰা কিন্তু বহুত প্ৰয়োজনীয়তা আছে গম পাইছা নাই অ এয়া তোমাৰ আকৌ কি হয় এতিয়া জলবায়ু তোমাৰ ধৰি লোৱা জলবায়ু পৰিৱৰ্তন হৈছে গম পাইছা নাই? জলবায়ু পৰিৱৰ্তন হোৱাৰ পিছত কি হৈছে আমাৰ মানে এতিয়া খৰাং হৈছে গম পাইছা নাই এতিয়া যদি আমাৰ এই আমি যদি পানী পানীটো যদি সংৰক্ষণ কৰি ৰাখোঁ তেনে হ'লে কি হ'ব আমাৰ এতিয়া খেতি পথাৰ বিলাকত যে ইমান যে খৰাং মাৰি আছে খেতি পথাৰ বিলাকত তোমাৰ মাটি চাটি ফাটি গৈছে তোমাৰ। ৰ'দ বেছি পায় গতিকে সেইবিলাক আমাৰ তেতিয়া অলপ ৰোদ হ'ব ন আমি আমাৰ যদি পানীখিনি সঞ্চয় থাকে। তেনেহলে আমি সেই সঞ্চয়ৰ পানীখিনি আমি ধৰি লোৱাক খেতি পথাৰতো ব্যৱহাৰ কৰিব পাৰিম। আৰু তাৰ লগতে আমাৰ যি যেতিয়া পানীৰ সমস্যা হ'ব সেই পানী খিনি আমি ধৰি লোৱা ব্যৱহাৰ কৰিব পাৰিম নহয় জানো।
হয় হয়।
অঁ এতিয়া গতিকে তুমি অঁ তুমি কোৱাচোন বাৰু আমি আৰু পানী প মানে পানীটো আমাৰ সংৰক্ষণ কৰা কি কি প্ৰয়োজনীয়তা থাকিব পাৰে বা আমাৰ পানীৰ প্ৰয়োজন কৰিলে আমাৰ কি কি লাভ হ'ব তোমাৰ মতে?
হয় হয় এতিয়া পা পানী হয় যি এতিয়া তোমাৰ তুমি কথা কোৱাত তাৰপিছত ক'ব বিচাৰিছো। যে এতিয়া এতিয়া যি পৰিস্থিতি চলি আছে ভৱিষ্যতলে তোমাৰ লাষ্ট হয়তো এতিয়া অসমত অঁ' খনিজ এ তেল তোমাৰ বিভিন্ন বিভিন্ন ধৰণৰ সোণ ৰূপত কৈও এগিলাছ বিশুদ্ধ পানীৰ মূল্য বহুত বেছি যদি হয় পানী সংৰক্ষণ কৰোঁ ন আমি সেই ভৱিষ্যলৈ সেই ভয়ংকৰ আশংকাৰ পৰা আমি দূৰ থাকিব পাৰিম গম পাইছা নাই?
দূৰত থাকিব পাৰিম হয় হয় সেইটো হয় বাৰু দেই তুমি এটা ভাল কথা কৈছা। উম কোৱা কোৱা।
হয় এতিয়া তাৰ উপৰিও আৰু এটা কথা লক্ষ্য কৰিবলাগে যে বৰ্তমান সময়ত যিয়া
উম।
তোমাক মই সাগৰ পৰা বাহিৰলৈ ওলাই অহা দেখা পাওঁ। যদি চব অ সকলো জীৱ, যদি উম জল পানীৰ পৰা যদি বাহ ওলা হয়তো দুই তিনি বছৰৰ পিছত সিহতো বহুত ভয়ংকৰ হব পাৰে। নাই পানী, পৰিষ্কাৰ কৰাতো আমি আহ পানী যি বিশু ধৰণৰ পানী যি সংৰক্ষণ বহুত গুৰুত্ব দিয়াতটো আমি অ অ
হয় হয় সেইটোও হয় বাৰু দেই আমি আচলতে পানী সংৰক্ষণত আমি সকলোৱে গুৰুত্ব প্ৰদান কৰিব লাগিব। হয় হয় তুমি আ আগবঢ়োৱা আগবঢ়োৱা কথাখিনি।
এতিয়া বৰ্তমান সময়ত আমাৰ আমাৰ ভৱিষ্যত প্ৰজন্মলৈ আমি এক্চুৱেলি সেই পানী, সেই যিতি কথা কৈছে সেইটো আমি বিছমান সময়ত দেখা গৈছে ভোলকীয় তাৰ বৃদ্ধিৰ ফলত ভূগৰ্ভ পানী বহুত তললৈ নামি যোৱা দেখা পোৱা গৈছে আৰু তাৰ
তৰি দজনী বনাঞ্চল ধবংস কৰি কাটি দিয়া হৈছে পানীৰ যিটো ষ্টৰ সেইটো বহুত তললৈ গ গ গৈ আছে গম পাইছা নাই।
গৈ আছে গৈ আছে হয় সেইটো হয় বাৰু দেই এতিয়া আচলতে আমি সি সেইকাৰণে আমি কি কৰিব লাগিব আমি পানী সংৰক্ষণ সংৰক্ষণ কৰাৰ বহুত প্ৰয়োজন আছে গম পাইছে নাই আমি পানী সংৰক্ষণ কৰিবই লাগিব।
হয়।
আমি আমি যদি পানী খিনি সঞ্চয় কৰো তেনেহ'লে ধৰি লোৱা আমাৰ এতিয়া। যি পানীৰ অসুবিধা হৈ আছে ধৰি লওক আমাৰ খোৱাাপানীৰ খোৱাপানীৰ যিটো অসুবিধা হৈ আছে। সেই অসুবিধাটো তোমাৰ ৰোজ পাব ন তোমাৰ তাৰ লগত আমাৰ কৃষি উৎপাদনটো বৃদ্ধি হব যিহেতু তোমাৰ এতিয়া কি হয় পানী যদি আমাৰ কমকে থাকে কি হয় আমাৰ কৃষি ক্ষেত্ৰত আমাৰ পানীৰ পৰিমামানটো কমি যায়। গম পাইছে নাই যদি আমাৰ পানী যদি সংৰক্ষণ কৰো তেনেহ'লে সেই কৃষি, উৎপাদনতটো বৃদ্ধি হব অ তাৰ লগতে আমাৰ তুমি যে কৈছ। তেয়া এতিয়া ভূপৃষ্ঠৰ পানীখিনি কি হয়। তোমাৰ একেবাৰে কমি যায় হয় নহয় আমি যদি ধৰি লোৱা এতিয়া পানী সংৰক্ষণ তেনেহলে আমাৰ সেই ভূপৃষ্ঠৰ, পানী, খিনি কিন্তু স্তৰটো কিন্তু সমান থাকিব গম পাইছ না একদম মানে অ মিডিয়ামত থাকিব গম পাইছা আৰু আমি যদি। পানীতটো সংৰক্ষণ, কৰো তেনেহলে আমাৰ যিটো। পৰিৱেশৰ ভাৰসাম্য অৱস্থা আছে সেই ভাৰসাম্য অৱস্থাটো ৰক্ষা ৰা হ'ব গম পাইছা নাই গতিকে আৰু তাৰ ফলত কি হ'ব আমি যদি পানী সংৰক্ষণ কৰো। আমাৰ যিটো ভৱিষ্যত প্ৰজন্ম সেই ভৱিষ্যত প্ৰজন্মই আমাৰ ধৰি লোৱা বিশুদ্ধ পানী লাভ কৰিব পাৰিব ন বিশুদ্ধ পানী খাবলৈ পাব।
হয় হয় নিশ্চয়।
সিনি কথাখিনি সেইকাৰণে আমি কি কৰিব লাগে।
হয় হয়
পানী অ পানী, সংৰক্ষণ কৰিব লাগে হয়ে নহয় আমাৰ সেইখিনি লাভ হ'ব পানী সংৰক্ষণ কৰিলে আৰু অ আৰু তুমি মোক কোৱাচোন বাৰু এতিয়া পানী কি কি কাৰণত -আমাৰ ধৰি লোৱা এতিয়া পানী বুজে অপচয় হৈছে কি কি কাৰণত অপচয় হৈছে আৰু আমি ইয়াৰ সংৰক্ষ- খন কেনেকৈ কৰিম তুমি কোৱাচোন বাৰু।
হয় হয় এতিয়া পানী এ আমাৰ দুৰণাৰ অপচয় হোৱা দেখা যায়।
এ অ
ইয়াৰ এহতে ঘৰৰ সকলো অ ব্যক্তি পৰিণৰ পানী তোমাৰ অপচয়ক দেখা ম জলসিঞ্চন পদ্ধতিৰ পানী উদ্যোগ ক্ষেত্ৰত তোমাৰ বিভিন্ন অ অ ধৰণৰ পানী বিশুদ্ধ কৰি পেলাই হয় গম পাইছনে নাই?
স
আৰু এতিয়া যিবোৰ চাৰবাৰ সেইবোৰকত বহুত ওম পৰিমানৰ টন - টন পানী তোমাৰ বাচন নাই?
হয় সেইটো হয় বাৰু দেই।
হয় এতিয়া তোমাৰ যি কেইটাৰ অভাৱ আছে তাৰ ফলতো তোমা
হয় হয়
অ তোমাৰ অ অপচয় কাৰণ
সেই সেইটো হয় বাৰু দে
ই কৰিব, জনসাধাৰণৰ মাজত আমি তোমাৰ এটা আলোৰন কমাৰ যিটা কৃষি ক্ষেত
উম।
ট যিটাত ব্যবহাৰ হয় সেইটো আমি, মানে তোমাৰ নাই
উম, অ সেইটো ব্যৱহাৰ
ত তোমাৰ নদী - পুখুৰী আৰু জো জো
হয়।
যিবোৰ বিল, নদী, পুখুৰী, বিল - চিল জলাশয়বোৰ যিবোৰ আছে সেইটো সম্মুক্ত কৰিব মানে প্ৰদূষণমুক
উম।
ত কৰিব লাগিব
হয় সেইটো হয় বাৰু দেই।
অন তালত এনে ব্যৱহাৰ হওক সেইবোৰ
ৰ পান
উদ্যোগত যিবোৰ অপচয় কৰা হয় সেইবোৰ পুনৰ উদ্যোগসমুহতে ব্যৱহাৰ কৰা তোমাৰ প্ৰ কিছুমান ওম প্ৰক্ৰিয়া উলিয়াব গম পাইছা নাই?
অ, অ মানে পানীখিনি ৰিচাইকেল কৰিব লাগিব আৰু উম।
অ হয় হয় হয় কানেক্টৰ হয় হয়।
অ এতিয়া তোমাৰ সেই, অ এতিয়া তুমি মোক সেই পানী আমি কেনেধৰণে ধৰি লোৱা সংৰ ক্ষণ কৰিব পাৰো তাৰ উপায় কেইটামান ক'ব পাৰিবা নেকি? ধৰি লোৱা আমি উ উদাহৰণস্বৰূপে কি হয় আমি ধৰি লোৱা ইনে ধৰি লোৱা আমি কিছুমানে চাবাচোন টেপ - চেপ যে খুলি থৈ দিয়ে তাৰ ফলত তোমাৰ অ হেৰি হৈ যায় হয় নহয়? আমাৰ পানী পানীখিনি ৱেষ্ট হৈ যায় গতিকে আমি যদি টেপটো যদি সময়মতে বন্ধ কৰি থওঁ তেনেহ'লে আমাৰ সেই পানীখিনি অ সংৰক্ষণ হৈ থাকিব হয় নহয়? সেই তেনেকুৱা ধৰণৰ কিছুমান কথা ক'ব পাৰিবা নেকি পানী আমি ধৰ ধৰি লোৱা কেনেদৰে সংৰক্ষণ কৰিব পাৰো? উম উম কোৱাচোন বাৰু তেতিয়া
উম' আমি বৰষুণৰ পানী তোমাৰ সংৰক্ষণ কৰিব লাগিব গম পাইছানে নাই? বৰষুণৰ পানী পোনপ্ৰথমে বহুত পৰিমাণে সংৰক্ষণ কৰিব লাগিব তোমাৰ- এতিয়া মই তোমাক কৈছো যে উদ্যোগ সময়ত যিখিনি-
এ তোমাৰ অপব্যৱহাৰ কৰিব লাগিব। উম তাৰউপৰি এতিয়া তোমাৰ সা অ যি- এইবোৰ সাগৰ মাৰ এয়া চাওক- ঘৰিয়াল সাৱধনাৰ অৱলম্বন কৰিম পাইছা নাই।
অ সেইটো হয় বাৰু।
তাৰ উপৰিও এতিয়া আমাৰ যি- এইটা ফিট-